হেল্ল'
অ' কোৱা
অ' কি খবৰ?
মোৰ ভালে দিয়া। তোমাৰ?
ভালে-ভালে আৰু। ভাত পানী খালা?
আহ, ভাত পানী খালোঁ, এতিয়া ভাত পানী খাই বিচনাত উঠিছোঁ আৰু। তুমি খালা?
খালো-খালো-খালো, মানে খেল চাই আছিলোঁ। খেল চোৱা হ'ল আজি এইবাৰ খেলখন চালো, ত' ভাবিলো কি বহুত দিন ফোন কৰা নাই টো এটা, ফোনে কৰো তোমাক।
অ' ভালেই কৰিলা।
উম' উম' বাইদেউ মোৰ মানে ইয়াত গৈ আছোঁ, গৈ আছোঁ, গৈ আছো বাৰু। তুমি গৈ আছা?
আচ্ছা, অ' গৈ আছো বাৰু।
ঠিক আছে বাৰু। বাকী মানে মোৰ এটা টপিক আছিলে আৰু, ভাবিলো কি, কথাটো অলপমান পাতো।
হয় নেকি
অ'হ মানে তুমি ভাবানে যে ওমেন ছেফট্ৰিতো কিমান ইম্পৰ্টেণ্ট টপিক তোমাৰ কেনেকোৱা লাগে?
সেইটোতো ইম্পৰ্টেণ্ট হয় বহুত, মানে কি জানা? আজিকালি এইবোৰ কিমান ৰেপ' কেচ হৈ আছে ন'। কিবা এটা ইয়াৰে সমাধান কৰিব লাগিছিল।
উম' হ'ম। তুমি অকল ভাবা নাই চেফটিটো অকল ফিজিকেল চেফটিটোৱে কথা কৈছা। তাতে দুটামান আৰু কথা আহে মেণ্টেল আৰু ইমচনেল। ক্ষেত্ৰটো মানে উমেন চেফটি টো লাগে বহুতে মানে ফিজিকেলি নহয়। মেন্টেলি- মেণ্টেলি আৰু ইমচনেলি ওমেন এজনীক মানে মহিলা এজনী। এজনীক বহুত ক্ষতি কৰিব পাৰে তুমি এইটো কথাত কি ভাবা?
সেইটো হয় বাৰু।
উম, হম।
ঠিকেই কৈছা সেইটো মানে গম, মানে গ ভাবিব গ'লেতো বহুত গম্ভীৰ কথা আৰু এইটো বুজিছানে?
উম হুম।
আজিকালি এতিয়া ৰিচেন্টলি এটা নিউজ শুনা পাইছো মই।
হুম-হুম।
তোমাৰ অ', ৰাজেশ। স্থানত নেকি অ ৰাজস্থানৰ ফালে ৰেপ কেচ হৈছে তাকো তোমাৰ। সৰু ছোৱালী, তেৰ' বছৰীয়া ছো ছোৱালীজনীক ত্ৰিশটা মানুহে ৰেপ কৰিছে।
উম হুম চাইছো বাৰু এইটো সেইবিলাক কেচ দেখ পিছদিনাই মোৰ অলপমান ভাৱ আহিলে আৰু যে এইটোৰ ক্ষেত্ৰত অলপমান কথা পাতা যাওক।
তাকে, মোৰো তোমাৰ। মানে ভয়ে লগা হৈ হৈছে আৰু আজিকালি মানে ল'ৰাবিলাক। কে ভয় চয় নকৰে ন এইটো মানে এটা ট্ৰেণ্ড টাইপে হৈ গৈছে আৰু কোনেও ভয় চয় নক কৰে ঘপকে যিটি কৰি দিয়ে।
উম মানে আ আজিকালি ধৰা, কাকো মানে ধৰিব পৰা নাযায়। ধৰা টো কি স্কুলত গৈ আছা অফিচ গৈ আছা তাৰ তাৰপিছত তুমি বাছ এখনতে উঠিছা ক'ত কেনেকুৱা মানুহ থাকে প্ৰথম কথা গম পোৱা নাযায়।
উম হম।
আৰু। আমাৰ। কিছুমান মানুহৰ যিটো মেণ্টেলিটি এইটো আছে। সেইটো বহুত বেয়া, মানে সিহঁতে কাকো নাচায়। নিজৰ বয়স সতছে ডাঙৰ মানুহ এজনেক সন্মান কৰিব নাজানে।
উম।
সিহতে মানে কি, যেনে কে নহওক অত্যাচাৰ কৰিব বিচাৰে প্ৰথম কথা অকল ফিজিকেলি নহয়। প্ৰথম কথা মেন্টেল কিবা এটা গালি গালি দিব। ইম'চনেলি, নিজৰ এই মানে, ছোৱালী এজনী ইম'চনৰ ওপৰত খেলা খেলিব। সেইবিলাক বহুত ধৰণৰ কেছ আহে। তুমি এনেকুৱা কিবা কেছত সন্মুখীন হৈছানে জীৱনত?
হেনেকুৱা টাইপৰ কেচ, নাই, হোৱা নাই বাৰু বৰ্তমানলৈ।
হম হুম। এইটো আমাৰ তেনেকুৱা বহুত ছোৱালী আছে যিবিলাকে এনেকুৱা। ক্ষেত্ৰত বহুত মানে ডেইলি সন্মুখীন হয়।
হয় নেকি?
হুম হুম।
আচ্ছা।
সেইদিনাই দেখা নাই ইমান সৰু ছোৱালী এজনীৰ ইমান পাখন্দ বিলাকে ইমান সিহঁতে ইমান নিৰ্দয়ী ভাবা তুমি।
হোম।
মানে চৰকাৰেও এটা মানে ষ্টেপ ল'ব লাগে। যে ঔমেন চেফটিৰ ওপৰত হয় লৈছেও বাৰু বহুত ক্ষেত্ৰত কিন্তু কিছু ক্ষেত্ৰত অলপমান যিখিনি পাৰা নাই আৰু। কাৰণ প্ৰথম কথা মানুহটোৰ নিজৰ মেন্টেলিটি ঠিক কৰিব লাগিব, হয় নে?
সেইটোৱে কথা, মানুহবোৰে আমাৰ উমহ বদমাছ কি কৰিবা আৰু, আৰু তোমাৰ মেইন কেচ এইটো যে যোনটো ৰাজস্থানৰ কেচ টো যে মই শুনিলোঁ তাতে বোলে পু পুলিচো জড়িত আছে।
উম হোমম।
যদি আৰু পুলিচে যদি জড়িত থাকে সেইটো আৰু ভাল হোৱা নাই দেই কথাটো।
উম হোমম।
পু হাঁ?
সেইটো হয় বাৰু। মানে যদি গভৰ্মেণ্টৰ মানুহ এ এটাই যদি এনেকুৱা কৰে নৰ্মেল মানুহৰ কি শান্তি থাকিব।
উম হোম।
উম হোম, আচলতে কিছুমান ক্ষেত্ৰ তো পেৰেঞ্চৰো ভুল যদি কিছুমান পেৰেঞ্চ মানে কি সৰুৰ পৰাই নিশিকাই ৰে পেকটো কাক কেনেকুৱা ৰেচপেক্ট কাক কেনেকুৱা ভেলো দিব পাৰে।
উম হুম হুম।
সমাজ এখনত এৱেৰনেছ বঢ়াবৰ কাৰণে একদম সৰুৰ পৰাই প্ৰথম কথা পেৰেঞ্চেও লাগিব লাগিব। নিজৰ স্কুলখনেও লাগিব লাগিব আৰু নিজেও লাগিব লাগিব। তুমি ভাবানে যে পেৰেঞ্চৰ মানে নিশিকোৱাৰ মানে যিটো ফল নাথাকে সেইটো এটা অমেন চেফ টিৰ ক্ষেত্ৰত বহুত এটা মানে ক্ষতি পেলাব পাৰে।
অ সেইটোতো হয়ে যদি নিশিকাই পেৰেঞ্চে তো সেইটোতো হ'বই ন'?
উম হুম।
মানে পেৰেঞ্চেই ছোৱালী ল'ৰা ছোৱালীক কেনেকে সন্মান কৰিব লাগে শিকাব মানে শি শিকাব নহ। কলেজ, স্কুল স্কুলতে হওঁক কলেজতে হওঁক।
উম হুম। আৰু তুমি মানে কেনেকুৱা ধৰণে এৱাৰনেছ ফেলাব বিচাৰা আৰু? যিহেতু তুমিও এজনী মহিলা বা ছোৱালী।
মানে আৰু চচাইতিটো ওমেনৰ প্ৰতি ৰেচপেক্ট এমপথি থাকিব লাগে ন'?
উম হুম।
চাবা টেকনিকেল যুগত এতিয়া বৰ্তমান টেকনিকেল যুগত অনলাইন চেফটি আৰু মানে খুব ইম্পপৰ্টেণ্ট বুজিছানে মানে কেলে কৈছো তোমাৰ এইবোৰ আজি-কালি অনলাইনতো কিমান কি এইবোৰ এ আই ডি ভিডিঅ' চিডিঅ' বনাই ব্লেকমেইল কৰে ন।
উম'
ছোৱালী বিলাকক
উম হুম মানে ধৰি লোৱা তুমি
হু
অ ছ'চিয়েল মিডিয়াটো এটা বহুত ওপৰত ৰাখিব খুজিছা মানে এৱেৰনেছটো ফেলাবৰ কাৰণে।
উম'।
উম হুম উম
কাৰণ আজি-কালি কিবা এটা কেছ হ'লে তোমাৰ বচোৱাতকে বেছি ছ'চিয়েল মিডিয়াতহে আপলোড হয়।
উম'
মানুহে বেছিকে ধৰি লোৱা এক্সিডেণ্ট এটাই হৈছে কোনোবাই নো এক্সিডেণ্টো যদি হৈছে কোনোবাই বচাব যাব নেকি আগত কি কৰিব ফোনটো ওলাই ভিডিঅ' বনাব হয় নে নহয় ছ'চিয়েল মিডিয়াত দিব।
উম' উম'।
উম' কোৱা
মানে মোৰ মতে কি মানুহে ফোনটো হ'লে ভিডিঅ' কৰাতো কিন্তু আজি-কালি এটা বহুত ইম্প- টেণ্ট হৈ পৰিছে কাৰণ তুমি যদি ধৰি লোৱা ৰেপিড' এখনতে আহি আছা তোমাৰ যদি ঘপককে কিবা প্ৰব্লেম হয় ৰেপিডোৰ যিজন ড্ৰাই- ভাৰ থাকে
উম
মই ৰেপিডো' ড্ৰাইভাৰক মই বেয়া বুলি কোৱা নাই ৰাইডাৰক কিন্তু এজে ছেফটি টিৰ ক্ষেত্ৰত মই কৈছো যদি কিবা অভদ্ৰামি কৰে বা তোমাৰ লগত কিবা মিছবিহেভ কৰে সেই ভিডিঅ'টো কিন্তু বহুত কামত দিব পিছত।
গৈছো গৈছো নহয় নহয় সেইটো উম
হা। ভিডিঅ'ৰ যোগেৰে এৱাৰনেছ ফেলাও পাৰে কিন্তু আৰু ছ'চিয়েল মিডিয়াই হয় ছ'চিয়েল মিডিয়াই, এৱাৰনেছ ফেলাব পাৰে।
উম হম বুজিছো সেইটো সেইটো হয় বাৰু কিছুমান বাৰু কিছুমান কিছুমানৰ কাৰণে ভাল। কিন্তু মানে চাবা হা এতিয়া ধৰি লোৱা এক্সিডেন্ট এটা হৈছে বেয়াকে মানুহজনে সহায় কৰিব এৰি যদি ভিডিঅ' বনাই থাকে তো তুমি ভাৱা নে, যিহেতু ৰাইত কৰিছে
নাই ভিডিঅ' মানুহ এজন মৰি থকাৰ ক্ষেত্ৰত ভিডিঅ' কেতিয়াও ৰাইত হ'ব নোৱাৰে। প্ৰথমতে মানুহটোক বচা তাৰ পিছত লাগিলে কৰ।
অ সেইটোৱেটো ন
উম হুম হুম
সেইটোৱে কথা কি কৰিবা আৰু।
হয় হয় হয় আচলতে মানুহবিলাক যিমান এডুকেছন মানে হাইলী এডুকেশ্বন হৈছে এডুকেতেট হৈছে ফাইনেন্স সেইটো যিমানেই ষ্টেবল হ'ব ধৰিছে সিমানেই মানে মানুহৰ যিটো মেণ্টেলিটি আছে সি মানে মোৰ মতে দেই বেয়া হৈ যাব ব ধৰিছে আৰু লাহে-লাহে কিছুমান মানুহ চব মানুহ নহয় কিছুমানৰ কাৰণে বহুত মানুহ বদনামী হয় প্ৰথম কথা হা হা ই ইজোকেটেত মানুহ এইটো বহুত ভুল কৰে দিয়ে জীৱনত। ত তুমি ভাবা নে, যে অকল স্কুল কলেজৰ চাৰ্টিফিকেট কি এখনে অৰিজিনেল এডুকেছন তোমাৰ মতে এৱাৰনেছটোৰ কাৰণে কোনখিনি এডুকেছন লাগে
হা, হা কি কৈছে?
মানে তোমাৰ মতে যিখিনি আমাক স্কুলত পঢ়ায় সেইখিনি বা স্কুল বা কলেজত যি পঢ়ি কিনে আমি যিকেইখন চাৰ্টিফিকেট লওঁ সেইকেইখন চাৰ্টিফিকেট লৈ কিনে আমি মানুহ এজন এডুকেটেডেত বুলি কম নেকি নকওঁ ন তোৰ মতে কি কি এডুকেডেত লাগে যিটোৰ ফলত আমাৰ এৱাৰনেচ টো আহিব। অবিয়েচলি তোমাৰ
তোমাৰ ছেফটিটোতো লাগিবই
চেফটিটো বাৰু সেইটো বাৰু সেইটো সেই সেই চেফটিটো আনিবৰ কাৰণে আমি কি এডুকেশ্যন ল'ব বাৰু যে কাক কেনেকে ৰেচপেক্ট কৰিব লাগে কাক কেনেকে ভেলু দি-
হুউ
মানে কাক কেনেকে ৰেচপেক্ট দিব লাগে কাক কেনেকে ভেলু দিব লাগে
অ সেইখিনি লাগিব
উম নাই বাৰু সেইখিনিয়েটো বহুত ডাঙৰ এটা ই- ছু হৈ গৈছে মানুহে মানে
উম
ডেইলী লাইফৰ এডুকেছ এডুকেশ্যনটো ওপৰত একাডেমিক এডুকেশ্যনটো ৰাখিছা
উম হম হুম বুজিছোঁ।
উম আচলতে মহিলাবিলাক সুৰক্ষিত থাকিলেহে তেওঁলোকৰ টেলেণ্ট, সপোন আৰু কনট্ৰিবিউচন ছ'চাইটিৰ কাৰণে সেইবিলাক গম পাম ন আমি উম উম
আজি-কালি কি ক'বা আৰু বহুত কেছ এবোৰ বহুত ডেইলি ডেইলি নতুন নতুন কেছ ওলাই থাকে কিবা এটা হেৰি কৰিব লাগিছিল আৰু
উম উম
ভয়ে নকৰে ল'ৰাবিলাকে
উম উম
মানুহ বিলাকে
হয় হয়
উ তুমি ভাবানে যে এবোৰ মানে আমাৰ মান আমাৰ মানে ওমেন বিলাকে যে নিজৰ ফ্ৰীডম কম কৈ থাকিব লাগে
কি ক'লা শুনা নাপালো
মান তুমি ভাবানে যে আমাৰ মানে মহিলা মানুহ বিলাকে আৰু ওমেন বিলাকে যে নিজৰ ফ্ৰীডম কম কৰি থাকিব লাগে। কয় ন' যে, তহঁতি কয় ন' যে, বেছি ফ্ৰীডম পোৱা কাৰণে। উম!
নাভাবোঁ মই। কাৰণ, আজিকালি চোৱা! মহিলা এজনী যি কৰিব পাৰে বুলি। মানে, যিজন, পুৰুষে এজনে, যি কৰিব পাৰে, মহিলা এজনে সেয়ে কৰিব পাৰে। ইয়াতে সৰু-ডাঙৰ বুলি কোনো নাই। মোৰ মতে, ফ্ৰীডম খিনি, ফ্ৰীডমেই। কিন্তু, যিখিনি জাগাত অলপমান মানে, ছেফ নহয়। সেইখিনি জোগাত পুৰুষ এজন ৰাখিব লাগে, মোৰ মতে।
অ' অ'! সেইটোতো হয়!
মানে চব জোগাতে এতিয়া, আমি, ইণ্ডিপেণ্ডেণ্ট। কিবা-কিবি সেইটো কৰিলেতো ভুল হ'ব ন'! নিজৰ চেফটিটো প্ৰথম কথা।
সেইটোৱে, সেইটোৱে! কিন্তু, তোমাৰ কি জানা! আ আজিকালি, ছ'চাইটি বিলাকৰ আন্টিয়ে হওঁক বা যোনে নহওঁক কিয়, মানুহ বিলাকে কি কয়! ছোৱালীজনী যদি অকমান বেয়াকে বেয়াকে ধৰিলোৱা মানে, কি আৰু চৰ্ট স্বৰ্ট কাপোৰ পিন্ধি গৈছে বা কিবা পিন্ধি গৈছে, তেতিয়াই মানে ক'ব। যে, তাই এনেকুৱা কাপোৰ পিন্ধাৰ কাৰণে, তাই এনেকুৱা হ'ল। কিন্তু, বাচ্ছা বিলাকৰো যে ৰেপ হৈছে। এতিয়া, এই ধৰি লোৱা নতুন। কেছটো? তেৰ বছৰীয়া বা তাই তাইৰ কি দুখ আছিল?
সেইটোৱে কথা! মানুহৰ আঁ দুখ অকল ড্ৰেছত নাথাকে, মানুহৰ দুখ থাকে,